হেল্ল' হয় জয় জয়তে আপোনালোক শুভেচ্ছা জ্ঞাপন কৰিলোঁ
আহঁ।
আপোনালৈ ফোন মৰা এটা মোৰ বিশেষ কাৰণ আছিল।
আহ কওঅঁকচোন।
কাৰণ অ' কাৰণটো হ'ল আহ হেই আপুনি আমাৰ অসমীয়া সংস্কৃতিত টো জীয়াই ৰখাৰ কাৰণে আপোনাৰ আমি দুটামান পদক্ষেপ হাতত তুলিছো। অ' সেই পদক্ষেপকেইটা হৈছে আপোনাৰ আমি এটা অনুষ্ঠান পাতিছো যিটো অনুষ্ঠান আমাক আপোনাক আমি সহযোগিতা দিবৰ বাবে আপোনাক মই নিমন্ত্ৰণ জনালো।
হয় হয়।
হয়। আমাৰ নামঘৰত আপোনাক উপস্থিত থাকিবৰ বাবে আমি নিমন্ত্ৰণ জনালোঁ আপোনাৰ অসমীয়া সংস্কৃতিটোতো আপুনি জানিছেই কিমান! আহ দুৰ্বল হৈ পৰিছে আগতকৈ আগতে আপোনাৰ চাব পাৰে। কোনোবা মিটিং বা কিবা অনুষ্ঠান এটা পাতিলে গাঁৱৰ সহ সকলো ব্যক্তিয়েই যোগদান কৰে কিন্তু আজিকালি। প্ৰায় যোগদান কমি আহিছে সেইবাবে আমি সকলো ব্যক্তি পিক এটা এটা কল কৰি আমাক। অনুষ্ঠানটিত সহযোগিতা জনাবৰ বাবে কল কৰিছোঁ।
হয় হয়।
হয়। আৰু আমাৰ এ ৰাসভাগো পাতিছিলো। এই ৰাসত আহ আপোনাৰ আহ ভাতৃ যিজন আপোনাৰ ডাঙৰ ভাতৃ তেওঁক আমি এটা ভাও দিম বুলি ভাবি। ছ আৰু সেইবাবে তিও আপোনালৈ ফোনতটো কৰাৰ এটা কাৰণ আছিল। আপোনাৰ ডাঙৰ ভাতৃক আমি আহ শিৱ দিম বুলি আমি ভাবিছো। আমাৰ আঁ ঠিক আমাৰ ৰাসখনন ঠিক হৈ গৈছে আৰু আপুনিতো জানি আমাৰ। সংস্কৃতি প্ৰায় আহ নাইকিয়াই হৈ আহিছে। আমাৰ আগতে বিহু বিহুকে চাব পাৰে। বিহুত আমাৰ আপোনাৰ কিমান ভাল লাগে আমি স সৰু থাকোঁ‌তে আমি বিহু মাৰিবলৈ যাওঁ প্ৰত প্ৰতেক ঘৰে ঘৰে মহিলাাসকলে আহ চাদৰ মে স ওলাই আহে আৰু লৰা সকলে হাতত। আহ ৰুমাল বান্ধি কঁকালত আহ টঙালি বান্ধে আৰু গামোচা চেলেং লৈ কি সুন্দৰ ভাৱে ওলাই আহে হুচৰি মাৰিবৰ বাবে। আমি প্ৰায় আহ আগতে হুঁচৰি মাৰি খুব ভাল পাও হুঁচৰি মাৰোতে আমি হুঁচৰি মাৰো। আৰু তাৰ পৰা যিটো দক্ষিনা পাওঁ সেইটো দক্ষিণাই আমি সকলোৱে এ ভগাই লও আপুনি আহ তেনেকোৱা ধৰণৰ আমাৰ সংস্কৃতিৰ তিনিটা আছে এই বিহু তিনিটা। অ বহাগ বিহু, কাতি বি হু মাঘৰ বিহু আপুনি কিবা বিহু এটা বিষয়ে কব বিচাৰে নেকি মাঘৰ বিহু বা কাতি বিহুৰ বিষয়ে
হয় হয় হয়, এতিয়া আমাৰ মাঘৰ বিহুটো আমি বহুত ভাল লাগে আমি সেইটো বেছি। ভাগে মানে আমি ৰাতি হ'লে মাঘৰ বিহুত আমি চুৰ কৰিবলৈহে ওলাও।
হয়।
ৰাতিপুৱা আমি ৰাতিপুৱা আমি মেজি জ্বলাওঁ। মেজি জ্বলাই তাত আমি। পিঠা পনা দি পেলাই আমি মেজিত সেৱা কৰোঁ।
হয়। আৰু আমি মাঘৰ বিহুত মেজি কাষৰ এটা সুন্দৰ ভাৱে খানাও খাওঁ মিলি।
হয় হয় আমি মাঘৰ বিহুত আমি ভেলাঘৰ তৈয়াৰ কৰো।
হয় সেইটো এটা বৰ সুন্দৰ প্ৰভাৱ পেলাই আমাৰ মাজত কি সুন্দৰ ভাৱে আমি এটা ভেলাঘৰ। নিৰ্মাণ কৰি ঘৰৰ কাষৰ সকলো ল'ৰা ছোৱালী তাই সি ভেলাঘৰতে বহি আমি ভাত খাওঁ কিবা খাওঁ।
হয়, হয়। এইবাৰ আমি এইবাৰ আমি ভেলাঘৰ মানে জুবিন দাৰ এটা মূৰ্তি বনাইছো নৰাৰে।
হয়।
বহুত সুন্দৰ হৈছে।
হয়।
আমি আগন্তুক বছৰত আমি জুবিন দাৰ এটা ডাঙৰ প্ৰতিমূৰ্তি বনাম বুলি মানে ভাবিছোঁ। নৰাৰে
হয় আপুনি এটা বৰ খুব। সুন্দৰ কথা ভাবিছে আৰু আপুনি জুবিন দাৰ কথা কওতে মোৰ মনত আহিলে জুবিন দা এজন কিমান সুন্দৰ গায়ক আছিল মই জুবিন দাৰ গান। শুনিয়েই ডাঙৰ হ'লোঁ আপুনিও নিশ্চয় চাগে জুবিনদাৰ গান শুনিয়েই ডাঙৰ হৈছে।
হয় হয় হয়।
হয় জুবিন দাৰ যিবোৰ সুন্দৰ গীত সেইবোৰে আমাৰ মন মিলি আহ বিলীন কৰি লৈ যাই তেওঁৰ গীতবোৰ আমাৰ মনত বহি আহি আছে তেওঁৰ যি সুন্দৰ গীত আৰু তেওঁৰ চলচিত্ৰসমূহ। আমাৰ মাজত অসমীয়া জগতত সেয়া আমাৰ। ই সুন্দৰ ভাৱে চলি আছে আৰু তেওঁ যিখন আমাৰ মাজত চলচিত্ৰত থৈ গৈছে যেনে এ। আহ মিছন চাইনা তেনেধৰণে কত আহ চলচিত্ৰ থৈ গৈছে আৰু তেওঁৰ মৃত্যু হোৱাৰ আগত এখন চলচি ফ্ৰত হৈ গৈছে। এখন হ'ল আপোনাৰ ৰৈ ৰৈ বিনালে, তেওঁৰ এখন কি সুন্দৰ ভাৱে তেওঁ অভিনয় কৰিছে তেওঁ নিজে অভি। কৰিছে সেইখন চলচিত্ৰত, হয়। আৰু তেওঁ গীত শুনি কোনেও ভাল আঁহ কোনেওঁ বেয়া পোৱা মানুহ নাই। তেওঁৰ যি সুন্দৰভাৱে গীত পৰি দৰ্শন কৰে আপুনি জুবিন দাৰ বিষয়ে কিবা অলপমান কব বিচাৰে নেকি
ততে মানে বেয়া লাগিলে যে জুবিন দাই ন্যায় নাপালে।
অ হয় এইটো বাৰু এটা আপুনি বৰ ভাল কথা কলে জুবিন দাৰ ন্যায়টো নাপালে অৱশ্যে। হয় আৰু কওকচোন
আৰু জুবিনদাৰ গান শুনিব ভাল লাগে।
হয়
আৰু জুবিনদাৰ মেইনকে হামিনটো যোনটো হাৰ্মিং বহুত সুন্দৰ দিছে জুবিনদাৰ হাঁহ হামিংটো শুনিলে আমাৰ মানে একদম শৰীৰ মানে শীতল পৰি যায় ইমানে ধুনীয়া হামেং দিয়ে আৰু জুবিন দাৰ নিচিনা হামেং দিব পৰা মানে মানুহ কোনো ওলোৱা নাই আমাৰ এই অসমত।
হয় বাৰু কথাটো আৰু আৰু অলপমান ক'ব বিচাৰে নেকি
আৰু
জুবিন দাৰ যিবোৰ চলচিত্ৰ সেইবোৰৰ বিষয়ে অলপমান ক'ব বিচাৰে নেকি?
হয় জুবিন দাই বহুত চলচিত্ৰ ৰচিছে যেনেকে ৰৈ ৰৈ বিনালে মিছন চাৰিআলি। মিছন চাইনা।
হয় মই সেইখিনি বিষয়ে ইতিমধ্যে কলোয়েই আৰু এতিয়া আপুনি আহ নিশ্চয় যানে জুবিন দাৰ মৃত্যয়ু তোৰ সময়ত আমাৰ অসমৰ সকলোবোৰ ব্যক্তিয়ে জুবিন দাক লগ কৰিবৰ বাবে গৈছিল ম ত সময়ত অসমৰ স সকলোখিনি মানুহেই জুবিনদাৰ ওচৰত থিয় দিছিল তেওঁৰ অন্তিমুখত। অন্তিম সময়ত আৰু জুবিনদাৰ আৰু গীত আমাৰ মাজত এই এতিয়াও প্ৰচলিত আছে তেওঁৰ মৃত্যুৰ আগত এহেজাৰতকৈ অধিক গীত তেওঁ আমাৰ মাজত তত থৈ গৈছে আৰু
হয়
জুবিন দাৰ ফ ত আপুনি জানেই। কোনোবা এটা অনুষ্ঠান বা কিবা এটা পাতিলেই জুবিন দাৰ নাম নোলোৱাকে সেইটো অনুষ্ঠান আৰম্ভ নহয় যেনেকে এতিয়া ধৰি লওক আপোনাৰ আহ ৰাস ভাওনা সেই তাৰ আপোনাৰ তেনেধৰণৰ যিমান যি আছে তেওঁ তেনেকোৱা অনুষ্ঠান আমি পাতিলে জুবিনদাৰ নাম লওঁৱেই আৰু জুবিন নাকচত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন নকৰাকৈ আমি সেই অনুষ্ঠানটো আগবঢ়াই নিদিওঁ
হয় হয়
হয় অ জুবিনদাৰ দৰে আৰু এজন আমাৰ সফল গায়ক বুলিয়ে ক'ব পাৰি তেওঁ আপুনি চাগে তেওঁৰ নাম শুনিছেনো অৱশ্যে প্ৰত্যেক জন ব্যক্তিয়ে শুনিছে ভূপেন হাজৰিকা তেওঁ আমাৰ মাজত জুবিনদাৰ দৰে বহুতো সুন্দৰ সুন্দৰ গীত আমাৰ মাজত থৈ গৈছে হ'লেও জুবিন দাৰ জুবিন দাৰৰ সমান গীত আহ আজিলৈকে চাগে কোনোবাই গোৱাই নাই জুবিনদাৰ যি ইমান হেজাৰ গীত গাইছে আপুনি কিবা অলপ ক'ব বিচাৰে নেকি কিয়নো আপুনি যদি বেছি কথা নাপাতে তেন্তে আমাৰ কলটো আমাৰ ডিচমিচ কৰি দিয়া যাব সেইবাবে‌ আপুনি অলপমান কথা কোৱাটো খুবেই উচিত।
হয়, এতিয়া আমি এ বিহু তিনটাৰ কথা আপুনি কৈছিলে।
হয় কৈছিলোঁ।
বিহুলৈ যাওঁ। কাতি বিহুলৈ যাওঁ আমি এতিয়া। যে মানে কাতি বিহুতটো আমাৰ এটা মানে আমি খেতিৰ লগত জৰিত মানুহ। আমি গাঁৱলীয়া মানুহ আমি মেইনকে। খেতিৰ জহত আমি কাতি বিহুটো উদযাপন কৰোঁ। কাতি বিহুত আমি ৰাতি তুলসীৰ তলত আমি বন্তি জ্বলাওঁ।
হয়।
আৰু বোম ফটকা ফুটাই আমি উদযাপন কৰোঁ কাতি বিহুটো।
হয়। আমাৰ এই বিহু তিনিটা আমাৰ বাবে বহুত অমূল্য। আমি বিহু যেতিয়া আহে আমাৰ গা ৰণত। জনক হৈ থাকে, কিয়নো আমাৰ বিহু বুলিলে গা শীতল পৰি যায়। বিহুত আমাৰ সুন্দৰ সুন্দৰ আমাৰ মাতৃয়ে পিঠা বনায়। অ'- তেনেধৰণৰ লাডু বনাই আমাৰ। ইয়াত কাতি বিহুৰ দিনা আমাৰ। আপোনাৰ এইটো তুলসী তলত আমাৰ পৰসাদ দিয়ে, যিটো আমাৰ আৰু সৰু - সৰু ল'ৰা-ছো ল' ছোৱালীৰ যি ঘৰৰ কাষৰ সিহঁতক আমি খাবলৈ নিমন্ত্ৰিত কৰোঁ আৰু। আমি তাত চাকি বন্তি জ্বলাই আমি আহ সৰু সৰু ল'ৰা ছোৱালীবোৰ। ক'ত কাপ বম বাবে ওলাই যায়। তেনেধৰণৰ সুন্দৰ সুন্দৰ আমি আহ বিহুৰ বাবে। উপস্থিত হৈ থাকো। আহ, এতিয়া আপুনি ব'হাগ বিহুকে চাব পাৰে কি সুন্দৰভাৱে আমাৰ ইয়াত। প্ৰচলিত কৰা বাবে, আগতে। এ সৰুত যেতিয়া আছিল, তেতিয়া আমি পইচাটো যিটো আমি হুঁচৰি গাই পাওঁ দুখ। দক্ষিণাতো সেই দক্ষিণাটো আমি। ভগাই লওঁ কিন্তু, আজিকালি আমি যি যিমানে ডাঙৰ হৈ পৰিছো সিমানেই। কৰ্তব্য বাঢ়িছে, সেইবাবে আমি যিটো পইচা। পাওঁ আমি, হুঁচৰি গাই বা দক্ষিণা। সেই দক্ষিণাটো আমি নামঘৰ এনেধৰণৰ প্ৰতিষ্ঠানৰ বাবে বা। অঁ। মিটিঙৰ বাবে আমি ব্যৱহাৰ কৰো, আমাৰ এতিয়া প্ৰায় দুই তিনি বছৰ। পৰা আমি ৰাইজ হৈ হুঁচৰি গাই আছো সেই হুঁচৰি পইচাই। আমি আমাৰ নামঘৰটো প্ৰায় নিৰ্মাণ কৰি হৈ গৈছে গে।
হয়।
হয়, আমি তেনেদৰেই আমাৰ অসমীয়া সংস্কৃতিকো জীয়াই ৰাখিব লাগিব আৰু তেনেধৰণে আমাৰ অ'- নামঘৰ, তেনেধৰণৰ বহুতো আমি অ' প্ৰতিষ্ঠানো বনাই ৰাখিব লাগিব, কিয়নো অ'- সমাজখন আমি একগোট কৰি ৰাখি কৰিব সেই বাবে। আপুনি তাৰ ওপৰত কি ভাবে?
এতিয়া আমাৰ নামঘৰত আমি এতিয়া এখন নাট প্ৰদৰ্শন কৰিম। আমি আমাৰ এতিয়া, উৎসৱ আহি আছে আমাৰ নামঘৰলৈ।
হয়।
আমি ইয়াতে এতিয়া ভাগৱত পাঠ কৰো।
হয়, মই শুনিবলৈ পাইছো হয় মই। শুনিবলৈ পাইছো আপোনালোকে হেনো ইয়াত দুোহা আৰু তেনে ধৰণৰ গায়ন বায়ন শিকি। ঠিক আছে।
হয় হয় হয় আমি কিছুদিনৰ আগত গাইডলাইন শিকিলো। সমাপ্ত কৰিছো এতিয়া আকৌ আমি পুনৰ পাৰ শিকিবলৈ আৰম্ভ কৰিছো।
হয় এইটো বৰ এটা বৰ ভাল বিকল্প হাতত তুলিলে
হয় হয়। আমি আৰু কিছুদিনৰ পিছত আমি ইয়াত এখনি ভাওনা প্ৰদৰ্শন কৰিম। ভাওনাখনন হৈছে নিসিংহ মূৰাৰ
হয় হয়।
আপোনালোক আহিব চাব।
হয় হয় হয়। মই নিশ্চয় যাম। আৰু আপোনাল লগোকক দোহা চলোৱা চলাই থকা চাব পাৰিলে। মোৰ কাৰণে বহুত আহ ধনয় হম মই।
হয় হয় আপোনালোক? নামঘৰলৈ আহিব নামঘৰলৈ আহিলে আপোনালোকৰ মনো ভাল হয় মন।
হয় হয় আৰু হয় আৰু দিনত কি কৰাৰ কথা কৈছিল। ভাগৱত পাত নে কি? নাম লোৱা নে কিবা এটা যে কৈছিল।
ভাগত পাত হ'ব। আমাৰ দিনত আৰু